হেল্ল'!
হয় কোৱাচোন।
কি কৰি আছা?
ৰবা মই মানে এতিয়া দালি বহাই আছো এ ছজনা পাত দি।
হয় নেকি, কিহৰ দালি?
মচুৰ দালি।
হয় নেকি? মচুৰ দালি খায় ভাল পোৱা?
অ' ভাল লাগে মচুৰ দালি খায় মই মচুৰ দালি খাওঁ, আৰু চানা দালিতো আমি মানে বেছি পুৰি ভাল লাগে চানা দালি পুৰি বনাই সেইটো ভাল লাগে আৰু, খাইছা নে তুমি? চান দালি পুৰি?
মই চানা দালি খাইছো বাৰু পুৰিকে খোৱা নাই।
হয় হয় বৰ টেষ্টি লাগে।
হয় নেকি? অঁ মই খোৱা নাই তেন
এতিয়া বনাই আছো আৰু দালি উ মানে এইটো দি কেনে ছজনা পাত দি কেনে।
হয় নেকি? অ' অঁ' অঁ। আৰু অঁ ৰাতিৰ ভাত পানী তুমি বনোৱা?
মইয়ো বনাও বাও বনাই।
হয় নেকি?
এতিয়া মানে মই বনাওঁ, বেছিকে বাই বনাই।
হয় নেকি? অ' তুমি কি কি বনাব জানা?
অলপ চলপ পাৰো আৰু চ'ব মানে কি যিহেতু চাই থাকো ন বাহঁতক বনাই থাকে। তেতিয়া চোৱা সময়ত মানে অলপ পাৰো আৰু।
হয় নেকি? হয় নেকি? অ' ক'ত পঢ়ি শিকিছা খন? মইও বনাও কেতিয়াবা চ'ব বনাও বনুৱাওটো। উ উম, ভাল লাগে বনোৱাটো।
অ' মোক কোনো শিকোৱা নাই এনে কা তো মই নিজে মানে নিজে মানে মো মাই কৈ মানে এনেকা কৰ সেনেকা কৰ মই কুনোবাৰে মোৰ মই নিজে আইডিয়া দি কৰিব খোজো আৰু।
তেতিয়া হ'লে শিকি যাম ন, ' মানে মায়ে যে শিকাই থৈ দিব এনে কৈ দিয়ে আৰু কিন্তু মানে বেলেগ ডাঙৰ বস্তু হয় বনাবৰ কাৰণে সেইটো অলপ কয় আৰু ভালদৰে বনাবা অলপ হেৰিকে কৰিবা। আৰু আইডিয়াটো কৈ দিয়ে কেনেকুৱা কৰিব লাগে, তাৰ মই নিজে কৰো মাহঁতে কয় মানে মোৰ আমি তিনটা ভাই ভন্টি তে মানে মায়ে কি কয় দুইটা দুটা বাহঁতক মানে ভালদৰে শিকাইছে আৰু মানে কৈ কৈ শিকায়, আৰু মায়ে মোক কয় আৰু মানে মোক মানে এনেকুৱা শিকোৱা নাই আৰু মানে মই নিজে নিজে কৰো আৰু। কেতিয়া কেতিয়া ভাল হয় না চব্জি, তেতিয়া মায়ে কয় আৰু বৰ ভাল হৈছে। আৰু মানে মাছ বোৰো মানে না বনাইছিলো মোৰ মানে দাদা আহিছিলে। তেওঁক মই মানে বনাই কেনে খুৱাইছিলো তাই বৰ ভাল পালে মানে ক'লে যি তুমি চেম মানে মাহী নি নিচিনা বনাইছা বুলি, মই মানে বহুত ভাল লাগিলা তেনেকে শুনি কেনে। মানে তোমাৰ ডাঙৰ মানুহ কাউণ্ট কৰিলা মোৰ লগত। ভাল লাগিছে আৰু উমঁ' তাইফ একো যিহেতু ভাল লাগে ন' তাৰিফ কৰিলেহে মানে অলপ ভাল হয় আৰু আগবাঢ়া মানে- ভাল লাগে আৰু ন' ইচ্ছাটো যায়, হয় হয়। হয়, ঠিকে কৈছা, চেষ্টা কৰিব মন যায় আগৰলৈকে আৰু ভাল হওক বুলি কেনে।
হয় হয়, ঠিকেই ক'লা তুমি, জীৱনত চেষ্টা কৰি থাকিব লাগে।
হয়।
হয়, চেষ্টা চেষ্টা কৰিলে আমি আগবাঢ়িব পাৰিম।
হয়, ঠিকে ক'লা তুমি, চেষ্টা কৰিলে হে আমি আগবাঢ়িম। আৰু কোনোবাই যদি চোৱা এতিয়া তুমি কিবা ভাল এটা কৰিব যাবা- মানে এই যে তোমালোক সেইটো বস্তু বেয়া হৈছে কিন্তু তোমাক যদি- কোনোবাই কয় নহয় ভাল হৈছে বুলি কেনে আৰু বেলেগকো ভাল বেয়া বেয়া হৈছে, তে তুমি কি ভাবিবা যে এইটো বস্তু বেয়া হৈছে আৰু বেলেগে ক'ব তোমাৰ ভাল হৈছে। কিন্তু নহয় মানে সিহঁতে মানে বেয়াটোৱে ভাবিবা, তুমি বেয়া পাই নাযাবা তাই মোক বেয়া বুলি কৈছিল। যিহেতু বস্তু বেয়া আছিল বেয়া কলা ন' কিছুমান এনেকুৱা হয় নহয়- বেয়া বস্তুকো ভাল বুলি কয়, তে কি হয় মানে আমাক আমিতো ভাবোঁ অঁ' ভালে হৈছে বুলি কেনে। লেকিন লাষ্টত যাই কেনেহে গম পাবা নহয় এইটো বস্তু মই বেয়াই কৰি আহিছিলো মানে আগৰ পৰাই। সেনেকুৱা, এতিয়া মানে যদি ভাল হৈছেতো ভালে ক'বা আৰু বেয়া হৈছেতো বেয়াই হয় সেনেকুৱা।
অঁ' অঁ' এইটো কথা বাৰু আগত গম পোৱা নাই, মই আগৰ পৰাই মই এনেকুৱা মানে যে সঁচা কথাও মই- কিছুমানক বেয়া নালাগক বুলি মই ভালকো বেয়া কওঁ বেয়াকো ভাল-
কিছুমান কথাত মানে কৈ দিব লাগে। কিছুমান কথা মানে ডাইৰেক্ট ক'ব লাগে যিহেতু তাৰ ফিউচাৰটো বেয়া হৈ যাব ন'। বা তাৰ ফিউচাৰটো ভৱিষ্যতো বেয়া হ'ব যেনে তুমি এতিয়া চাবা- যি খিনি ভাল বস্তু তুমি যদি তাইটো বেয়া হৈ আছে তুমি যদি তাক ক'বা ভাল বুলি- এনেতো কবা গ'লে মানুহ কেতিয়াও বেয়া ক'ব নালাগে, হয় নে নহয়।
সেইটো মানুহক সহ্য, এ মানুহে সঁচা সহ্য কৰিব নোৱাৰে নহয়।
হয় হয়, ঠিকে কৈছা তুমি, হয়, সেইটো ঠিকেই কিন্তু- কৈ দিবা যিহেতু তাৰ মানে তাৰ ভৱিষ্যতো বেয়া হৈ নাথাকক ন'। তুমি এতিয়া যদি ভাবিবা নহয় মই এইটো কথা ক'লে মানে তাৰ বেয়া হয়। তুমি যে সেইটো কথা যদি তুমি অঁ' বেয়া নহয় বুলি ক'বা- তে তাৰ কাৰণেটো বেয়া হ'ব ন' তাৰ ফিউচাৰটোতো বেয়া হৈ যাব। সেইটো কাৰণে কিছুমান কথা মানে যোনটো কথাটো তাৰ মানে- পিছলৈকেও চলি ব সেইটো কাৰণে তুমি কৈ দিবা যি নহয় এইটো বস্তু তোমাৰ বেয়া হৈছে। তাত তাৰে তাই মানে শুদ্ধ কৰি ল'ব ন ভাল কৰি ল'ব। সেনেকুৱা।
তুমিতো ক-ক'লা কথাটো তুমি ভাল বস্তু বেয়া নক'ব লাগে- বেয়া বস্তু বেয়াই ক'ব লাগে সেইটোতো কথা ঠিকেই ক'লা। যদি ভৱিষ্যত অঁ' তেনেকুৱা কথাবোৰ ক'লে মানে সি বেয়া পালে মানে।
হয় হয়, মই সেইটোয়ে কৈছো তোমাক মানে যোনটো কথা মানে তাৰ ভৱিষ্যত লৈ কথা আ তোমাৰ ভৱিষ্যত লৈ কথা আছে সেনেকুৱা টাইপৰ কথাত মানে তুমি মানে সঁচাই- কবা আৰু মিছা নকবা আৰু যেতিয়া- সৰু মৰু কথা হ'লে মানে সেইটো কথা তুমি মানে মিছা ক'ব পাৰা আৰু। কোনো হেৰি নাই মানে কি বেছি ডাঙৰ কথা হ'লে তুমি মানে সেইটো নক'বা আৰু। তুমি ক'লা ন' ডাইৰেক্ট ডাইৰেক্ট মই মানে ভালে কওঁ ন' তে তুমি মানে ভাল ইমান নক'বা সদায়। মানে যোনটো কথা সত্য হয়, এইটো সত্য কথা কবা। যোনটো অসত্য এইটো অসত্য কবা।
অ', এইটো, অ', সি যদি অ'। সেইটো একচেপ্ট কৰিব নোৱাৰি, সেইটো মই ভালে কৰিছোঁ বুলি। তেনে, তেনেকুৱাত তেনেকুৱাত আমি কি কৰিব পাৰিম।
তুমি কৈ কে থৈ দিবা, বেলেগ চেপ্টাৰ কথা পাতিবা। বেলেগ কথা ওলাবা। তুমি এইটো কথাতে লাগি নাথাকিবা, কিয়ো কি চোৱা? তোমাৰ কথা তুমি কৈ দিলা, তাই যে এতিয়া ভাবিব নহয়। এইটো কথা সঁচাই বুলিকে। তাই নিজে গম পাব আগলৈ, এতিয়া গম নাপালে কি আগত। গম পাব, তেতিয়াতো তোমাক গম পাব না। ভাবিব অ' মোক মানে সি যি কৈছিলে মানে, অ', এইটো কথা সঁচাই আছিল বুলি। পাছততো গম পাব ন'। কাৰণ ক' এইটো গম পাবা। এদিন নহয়, এদিন মানুহ কথাবোৰ ফিল হয়ে, মানে তাৰ ভাবা যায়ে। আৰু মানে সেইটো ভাবা কথাটো, সেইটো মানুহকো মনত পৰে নহয়। মোক সেইটো মানুহ কিবা কৈ কেনে নিছিলে।
অ'অ', ঠিকে ক'লা তুমি। অ', আপুনিটো অ', সঁচা কথা ক'ব লাগে। কিন্তু মানুহৰ সঁচা কথা শুনাৰ তটো নাথাকে।
অ', সহ্য নহয়, অ', থিকে কৈছাঁ তুমি। হয়, মানে মানুহ বহুত কোনে সঁচা কথা সহ্য নহয়, এইটো।
উম্, উম্, উম্। সেইকাৰণে মই ভাবোঁ, যে মানুহক সহ্য নহয়, তাৰ কাৰ তাৰ তুমি সঁচা কথা কবা, তাৰ তাৰ কাৰণে তুমি অদাৰেন্ত বনাই যাবা। সেই কাৰণে মই ভাবোঁ, সঁচা সঁচা কথ
সেইটো হয়, কিন্তু মানে বেয়া কামত মানে বহুত বেয়া হৈ আছে, এই ত' তাতে তাৰ কাৰণে বেয়া হৈ আছে, কিছুমান কথা হা। তুমি সেইটো কথা মানে, অ', তুমি মিছাই ক'বা আৰু মিছাকে মানে তুমি ক'বা ভাল হৈছে বুলি। মানে ভালে বুলি কেনে, যিটো তাৰ মানে কিছুমানো এনেকুৱা হয়, মানুহ চাবা অ', বহুতে মানে সহ্য তুমি কৰা নাই মানে, সঁচা কথা মানে সহ্য নহয়, হয় নে নহয়। তে তুমি মানে কি ক'বা, মানে মিছাই কবা আৰু তাৰ কাৰণে। যিহেতু তোমাৰ মাইণ্ডৰো প্ৰব্লেম হৈ যায়, কিছুমান। বহুতৰ প্ৰব্লেম হয় মানে, কিছুমানে মানে মাইণ্ডত লৈ লয় বহুত কথা। বহুতে মানে অলপ হেদেক হৈ যায় ন', সেইটো কাৰণে তুমি মানে মিছা কথাটোকে মানে, সঁচা বুলি কৈ দিবা আৰু।
হয় হয়, বহুত মানুহ আছে। যিয়ে সঁচা কথ
হয় হয়, বহুত মানুহ আছে এনেকুৱা, বহুত ধৰণৰ মানুহ আছে। যিহেতু মানে সঁচা কথা কৈ যে, মই মানে ভাবিবাঁ আৰু এতিয়া, হয় কি ক'লা?
এক এটা কথা ক'লে, আমাকো বুজি নে, সঁচা কথা ক'লে, আমাকো গাত লাগে। কিন্তু সেইটো নহয়, আমি জেনিবা ভাবিব লাগে, এইটো সঁচা কথাই। উম্, এইটো কথাটো গাত ল, এইটো কথাটো গাত ল'ব নালাগে।
হয়, তুমি মানে আৰু মোৰ এটা কথা আছিলে। অ', মানে তুমি যে ক'লা ন', এইটো সঁচা মিছা কথা। এটা মানে মোৰ এটা মানে মামাৰ অ', এইটো পোৱালি এটা আছে হা। সেইটো পোৱালি মানে, সদায় মানে তাই ভাবে যে, মই সদায় আগবাঢ়োঁ হা। কিন্তু তাইক, তাক যদি তেতিয়া তুমি কবা যি নহয়, মইটো আগ মানে তাক ক'বা যে, নহয় তুমি এইটোত আগবঢ়িব নোৱাৰিবা বুলি কেনে হা। তে তাইৰ কি হৈ যায়, মানে মাইণ্ডৰ হেডেক হৈ যায় আৰু তাইৰমানে এইটো ফ'কাচ কৰে যি নহয় মই মানে আগবাঢ়িবই লাগিব, জীৱনত মই আগবাঢ়িবই লাগিব মানে তাৰ এটা- জিদ হৈ যায় হা। তে জিদতে মানে কিন্তু মানুহ এনেকুৱা হ'ব নালাগে মানে- কিছুমান মানুহ নহয় সদায় আগবাঢ়িব নালাগে। সদায় নিজকে তল পেলাব লাগে কেতিয়াবা আৰু মানে তল পেলালেহে আমি তল বস্তুটো বুজি পাম।
সদায়টো আম মানে ডাঙৰ হৈ থাকিম ন, ডাঙৰ হৈ মই ডাঙৰ হোৱা বস্তুৱে বুজি পাম ডাঙৰ হোৱা বস্তু। কিন্তু- কিন্তু ডাঙৰ যেতিয়া হৈ যাবা তুমি এইটো নহয় মই ডাঙৰ হ'লো বুলি, হয় নে নহয়? তে ডাঙৰ হৈয়ো কিবা কিবি শিকিবপাবা ন। যোনে ডাঙৰ - হোৱা মানুহ বিলাক কেনেকুৱা ফিল কৰিছে, কেনেকুৱা ভাবে, কেনেকুৱা তাৰ এইটো হয়। হ'ল এইটো পোৱালিটো মানে নাভাবে। তে মই মানে ভাবিছো আৰু মানে মানে ফিছট- চুৰো সিহঁতৰ তাৰ বেয়া নহওঁক বুলি কেনে মানে এইটো প্ৰে কৰো। কিন্তু মোক লাগি আছে যিটো- পোৱালি মানে বেছি হেডেক হৈছে তাৰ মানে সদায় মানে আগবাঢ়িব বিচাৰি আছে। পোৱালি সৰু হৈ আছে মানে এত ত মানে কিবা গেম খেলিব গৈছিলে হা। তে হেইটো গেমত মানে তাই মানে বেয়া হৈছি। কে তাই মানে বহুত কান্দিছিল, কান্দাতে মাক কলা আজি মাই মই নোৱাৰিম বুলি কৈ কেনে। মই নোৱাৰিম আপুনি বেয়া বুলি। মাহঁতে- মাহঁতে বুজাইছি যে নাই হব। একো নহয় তুমি নোৱাৰা যদি নেক্স টাইম ট্ৰাই কৰিবা। সেইটো নহয় কিন্তু তাই মানে এইটো- মাইণ্ডত আহিছে নাই মই এইটো পাৰিমে পাৰিমে মানে যি ম, যিকোনো কৰি কি ম তাই- পাৰিব আৰু সেনেকুৱাকে তে আৰু নোৱাৰিলে মানে- এইটোয়ে ভাবে য যে মানে বেয়া হ'ব নেকি মোৰ লগত কোনোবা ইনচাল্ট দিব নেকি সেকুৱা াই ভাবে তে এনেকুৱও। এইটোয়ে ভাবে যে মানে বেয়া হ'ব নেকি মোৰ লগত, কোনোবা ইনচাল্ট দিব নেকি, সেনেকুৱা তাই ভাবে। তে এনেকুৱাও- পাগল হ'ব নালাগে আৰু সেইনেকুৱা মতে।
অঁ, সেইটো হয়। তুমি কথাটো ঠিক কলা, মানুহে- উম, শিকিব লাগে মানুহে কেতিয়াবা- সদায় ক এ জিকাও ভাল নহয়, তুমি এইটো কথা বুজালা।
হয়।
যদি এটা ষ্টুডেট সদায় ফাৰ্ষ্ট - আহি আছে, তাক তেতিয়া বেয়া নালাগে হা- অঁ, সেই তাক ইমান তেতিয়া বেয়া নালাগে হা যেতিয়া সি- ইটিজ য়া তাক যেতিয়া সি চেকেণ্ড আহে ন, তাক- তেতিয়াই বেয়া লাগে সেইকাৰণে কেতিয়াবা পিছুৱাই চাব লাগে।
হয়, পিছুৱাই চাব লাগে যিহেতু- টো মানে তেতিয়া মানে সেইটো বস্তু বুজি পাব মানে এনেকুৱা ন। চোৱা এতিয়া তুমি সদায় আগবাঢ়ি থাকিবা আৰু ত পিছৰ মানুহতোকো আগবাঢ়িব লাগিব। পিছৰ মানুহক যদি তুমি ভাবা নাই নাইয়াক তলত পেলাই কিন্ত আগবঢ়ি থাকম সদায় সেনেকুৱাো বেয়া হয় নয়। পিছৰ মানুহক যদি পিছৰ মানুহবোৰো তুমি ভাবা নাই না ইয়াক তলত পেলাই কেনি মই আগবাঢ়ি থাকিম সদায়, সেনেকুৱা বেয়া হয় ন। কেতিয়া তাকো আগবাঢ়িবা চানঞ্চ লাগিব, যে তাৰো সপোনটো পুৰা হওঁক। তোমাৰো সপোন পোৱা হওঁক, সেনেকুৱা হ'ব লাগে মানুহ মানে। মানুহ নাই ফুৰি যাম। আমাৰ লগতে হ'ব পা হ'ব লাগে আৰু আমিও যদি ভাবো ন কিছুমানক আজি যদি তুমি - কিবা মই কিবা বস্তু পাৰিছো, সি কিবা বচি পাৰা নাই। আমি কি ভাবিম এই তাই এইটো বস্তু শিকক, হয়নে নহয়?
হয়, তুমি ঠিক কলা। মানুহে চব বস্তু শিকিব লাগে। সেইকাৰণে অঁ, তুমি কোৱা কথাও হয়। ভালে লাগিল তোমাৰ লগত কথা পাতি। দে ঠিক আছে পিছত ইয়াৰ বিষয়ে ভালকে কথা পাতিম।
অঁ, হ'ব দিয়া।
অঁ।